কোন হয়?
চিনি পোৱা নাই নেকি?
অ তুমি-
আহ ক-
কোৱা কি খবৰ-
আছো আছো তোমাৰ কি খবৰ-
আছো দিয়া বাপে আজি ইমান দিনৰ মূৰত-
উম তাকেই এনে খবৰ পাতি ভালনে নাই।
খবৰ ভালেই- তোমাৰ
মোৰো আছোঁ দিয়া ভালেই আছোঁ।
অ অ
এনে বাকী কি কৰি আছা তুমি-
বাকী আছো আৰু এনেই কিবা কিবি অলপ কৰি এনেকুৱা।
উম
ভাত খালা নে কি?
নাই নাই হোৱা নাই দেৰি আছে, ভাত খাবলৈ।
অ অ আমাৰো দেৰি হয়
উম মানে মই এটা কথা ভাবিছিলো সেইটো কাৰণে ফোন কৰিলো।
কি কথা!
একেলগে পঢ়িলো।
অ
মানে আমাৰ ইষ্টাৰৰ ফেৰেচ এটা ভাবিছো আৰু লগ কৰো লক কৰো
তোমাৰ বইচটো ভালকে অহা নাই-
হেল্ল'
আহ কোৱা এতিয়া শুনা পা ইছো
অ মানে ভাবিছো কি আমি টিচাৰ বোৰ লগ- ৰক কৰোঁ বুলি আৰু-
কেতিয়াকে-
কেতিয়া মানে তোমাৰ এতিয়াতো বৰ্তমান অ কালিতো চানডে মানডে যাব পাৰি।
উম উম সেইটো হয় বাৰু আৰু কোন কোন যাবা বুলি ভাবিছা আৰু বাকী আৰু বাকী লগৰ বিলাক আছেনে তোমাৰ চিনাকি
আছে আছে মই চবৰে লগত কন্টেক ৰাখিছো
অ অ ঠিকেই আছে দিয়া মোৰহে মানে কাৰো লগত একো নোহোৱা নিচিনা হৈছে মানে বিজি হৈ গৈছো এতিয়া আৰু
অ সেইটো হয় বাৰু এনে বাকী এতিয়া কৰি কি আছা কিবা কাম চাম কৰি আছা নে নাই।
অ এনেই অলপমান মানে কাম জব এটাত কৰি আছো আৰু-
অ ভালেই চোন দে
উম এনেকা
বাকী মাহঁতৰ কি খবৰ?
মাহত ভাল ভাল চবৰে ভাল-
উম যদি এনে যদি আমি মানদে যাও গোটেই কেইজনী লগ হৈ কেনে আৰু ক'তবা যাব পাৰি।
ক'ত যাবা বুলি ভাবিছা।
এনেই এ- পাক ফুৰি আহিব পাৰি চব মানে চবকেইটাই মিলি যিহেতু বহুত দিনৰ মূৰত লগ পাম
উম হয় ভাল কথাই কৈছা
উ তেনে মানে কেতিয়াবা মনত পৰে ন স্কুলৰ আগৰ কথাবোৰ
তাকেহে স্কুলত বাপৰে ইমান যে আমি উৎপাত কৰিছিলো
অ এতিয়া ভাবিলে পাই আকৌ হাঁহি উঠে চি চি কেনেকোৱা কি কি কৰিছিলো এনেকোৱা লাগে
ইমান বদমাছ মানে আমি সচাকে দেই সদায় মাৰ খাইছিলো এদিনো মাৰ নোখোৱাকে যোৱাই নাছিল
অহ তোমাৰ মনত আছে নে আমি যে চিং
কোৱা
তোমাৰ মনত আছে নাই আমি যে চুইংগম খাই কিনে যে বেঞ্চৰ তলত লগাই থৈ দিছিলো তাছত বেলেগে কমপ্লেন এ ইয়াতে চুইংগম লগাই থৈ দিছে বুলি
অ বাপৰে আমাক যে বেঞ্চৰ ওপৰত থিয়কাই থৈ দিছে
হ
হুম উম
তাইলে হাঁহি উঠে
যে আমাৰ ক্লাছৰ এজনী আছিল বাপৰে তাই অকল পঢ়িয়ে থাকে পঢ়িয়ে থাকে একেবাৰে
উম তাৰ কথা নকব আৰু লাষ্টত যে তাইহেচোন একেবাৰে নকলো আৰু
পাৰ আছিল দেখোন এতিয়াবা তাই কি কৰি আছে কোনখন বা কলেজৰ প্ৰফেচাৰ ম নাই নাই এতো আমি চবে বেয়া পাইছো কোনো দেখিবই পোৱা নাছিলো তাপ মানে আমাক মানে শান্তিয়ে নিদিয়ে অলপমান মানে কথা চ থা পাতিলেও মানে বৰ্ডত মানে নাম লিখিব যায় বৰ এক একেবাৰে ক্লাছ মন প
উম এতিয়া পাইছে চাগে জুতিটো
কিবা নাজানো আৰু এতিয়াবা কোনখন কলেজৰ ত প্ৰফেচাৰ তাইচোন বৰ একদম পঢ়াকো আছিল
সেইটোয় দু এতিয়া হৈছে নে কবা ক'তবা এতিয়া প্ৰফেচাৰ হৈছে খবৰ ল'ব লাগিব আৰু ৰবা
তাকে আহিব নেকি?
আহিব চাগে মানে এয়া তোমাৰ যে গোটেই কেইটা আহে ল'ৰা ছোৱালীো সব আহিব ন
উম তাকেহে তাই সুধিব লাগিব তাই বা কি কৰে এতিয়া।
সুধিলে দা হ হিবই নে কান্দিবই কিবা হয়।
তাকে হে আতে- আগতে যে আমি সদদাই দেৰিকে যাওঁ
টো বেয়া গালি খাইছিলো দেই
উম
বেল কালিলকেন্ত অ আমাৰ বা মেডাম জনী আছেনে নাইবা আগৰে
এইজনী যে একদম বাপৰে ইমান মানে কাঢ়া
উম এতিয়া হৈছে চাগ নে হেৰিতেয়াৰে হ'ল ক বা
কি দাম মইতো উ এই যি স্কুল এৰিছো তেতিয়া মানে তেতিয়াৰ পৰা মানে যোৱাই নাই আৰু তুমি গৈছিলা নেকি?
নাই নাই মই তোমাক ফোন কৰিলো সেইটোৰ কাৰণে যাবলে ফোন কৰিছো মানে বহুত দিন হ'ল যোৱা নাই আৰু ফ্ৰেডছ কেইটাও লগ কৰা নাই
উম। ত
তোমাৰ লগৰ
অ তাকেতো আমোৰো পৰে?
এনে ফটোবোৰ আছে নে নাই আগৰ
ফটোবোৰ মোৰ জানে মোবাইলতো বেয়া হৈছিলে গোটেই বিলাক ফটো একদম মানে গুচি গুছে তোমাৰ দ আছ নেকি?
আছে আছে মোৰ তাত মই থৈ দিছোঁ ভালকে
হয় নেকি মোক দিবাচোন মই মানে এই ধুৱাই পিনে মানে ফটো বিলাক ফ্ৰেম বনাই কেনে থব লাগিব?
অ কলপ কৰি কিনে তুমি থব পাৰা কি?
অ স মানে মোৰ মোবাইলটো বেয়া হৈ গ'ল ন সেইকাৰণে মানে চব ডিলিট হৈ গ'ল। বাকী আমি এতিয়া যদি যাওঁ স্কুলত- অ কি লৈ যাম বুলি ভাবিছো। জানেতো কিবা অলপমান লৈ যাব লাগিব চাহ তাহ খোৱা কাৰণে-
সাতাম ন বাস্তুদিক এটা দেখিলে পঢ়ে খাব নেকি?
আমাক বা চিনি পায় ন নাপায়।
সেইটোতো আমাৰ কিছুমান লৰা ছোৱালী বিলাকে বিয়াও পাতিলে জানানে নাই
হয় নেকি? মানে মই এইবিলাক মানে কাৰো লগত একো নাইেই ন তোমাৰ নাম্বাৰ- মানে আছিলে মোৰ মানে মোবাইলটো বেয়া হোৱাৰ কাৰণে মানে সব মানে একোৰে গুচি।
ক সিহঁতলৈও আহিও চাগে গোটেই কেইটা আহিব হেল্ল'
তাই যে একদম মানে জয়া পতে-
উম উম আহ গোটেইকেইটাই আহিব লাগে মোৰ মতে
উম
বাক কি এতিয়া আগৰ নিচিনা বদমাচি কৰা নে নাই তুমি
নাই নাই এতিয়া আৰু কি বদমাচি কৰিম আগতে আৰু বদমাচি কৰা লগ আছিল নেকি এতিয়াটো লগো নাই।
অ সেইটো হয়-
স তাকেইটো - বাকি তুমি কিবা কৰি আছানে? উম আগৰ কথাবিলাক মনত পৰিলে - তোমাৰ মন যায় নে যে, আৰু এনেকে আগতে আগৰ দৰে মানে মানে স্কুল যাম? লগ হম -
অ আগতে ভাবিছিলো কি- স্কুল নাযাওঁৱে হেৰি নকৰিবলৈ কিন্তু এতিয়া লাগে যাম বুলি।
সচাকে দেই
কে
লাইফটোৰ নিচিনা মানে একদম হেপ্পী লাইফ নাই এ।
অ এতিয়া অকল গোটেই মানে একদম-
যা পষ্টাইছো!
অ সেইটো লাইফটোৱে বহুত ভাল আছিলে।
টেনশ্যনে নাছিলে।
উ যোৱা পঢ়া গুচি আহা।
প কৰিব লাগে আৰু সেই আৰু। এয়া আৰু মানে কি আৰু এই কি? কিনো ইমান সেনেকুৱা লাগিছিল?
আহ!
আৰু মাৰিব বুলি কেনে কেতিয়াবাতো নাযাওৱেই।
এই বেছি এইটো কি বুলিলে? ক এটা আছিলে নহয় মে'ম বিৰাট যে কঙাল দেখাত।
তোমাৰ ভইচ্ 'টো ইমান সৰু সৰুকে আহিছে যে?
অ মই এনে মোবাইলটো মানে বিচনাত থোৱা আছে অলপ দেৰি হ'ব আৰু।
ভাল'কে শুনাই নাই।
হেল্ল' -
উম, উম-
শুনিছা এতিয়া?
অ, অ শুনি আছো এতিয়াৰ পৰা-
অ মানে ইয়াৰ কি বুলি কয় এটা যে আছিলে মি'ছ-
অঁ।
বিৰাট দেঞ্জাৰ্চ খঙা মানে কি নাম আছে মই পাহৰি দিয়াচোন। কিবা আছিলে ৰবা মি'ছৰ নাম! বাঃ সি মি'ছটো পৰা কমন্তি গালি খোৱা নাই।
হুম হুম তাকেতো আমাক যে একেবাৰে যে সদায় আমি যে সদায় মানে। সেই'টো মোৰ মানে আমি গালি খামে মাৰ খামে আৰু- আৰু ভালো লাগে! গোটেই বিলাকে একদম মাৰ খায়।
কিয় মাৰি আছে আমাক এনেকে?
হু হু আমি'টো ইচ্ছা কৰে- তমোক নকৰিবা আমি তেতিয়াহে ক্লাছ নকৰিম।
উ আমি তাৰ্গতি'তে আছিলো টো স্কুলত।
উম তাকেইটো -
উম কলেজতো সেই একেই হ'ল -
একেই তাকেটো। কলেজততো আমাৰ অ'- লগ বহুত কমিয়ে গ'ল।
উম, চবৰে মানে নিজৰ এতিয়া সেই হৈ গ'ল আৰু, ব্যস্
উম, উম।
লগ পাইহে এতিয়া ভাল লাগিব আৰু। কোনে বা কি ৰূপ কেনেকুৱা বা দেখাত হৈছে।
এয়াই আৰু।
বাকী এনে তুমি কি পিন্ধি আহিম বুলি ভাবিছা?
উম, কি পিন্ধি যাম আৰু, কুুৰ্তা-চুৰ্তাই পিন্ধি যাম।
অ
সেইত যাব পাৰিটো তোমাৰ তোমাৰ কি বুলি কয় স্কুলত যোৱা ফালে তোমাৰ এখন নতুনকে কেফে খুলিছে নহয়, পাহৰি লো ৰবা কি বা আছিলে নামটো বহুত ধুনীয়াকে সুধিছে
নহলে আমি তাতে সুমাম দিয়া স্কুলত যাই পিনে।
উম
জা
হা হা
আমি কেইজনী মান যাম? কেই
তোমাৰ ছোৱালী বাৰ জনী নে তেৰ জনী তাছ ল'ৰা তোমাৰ ল'ৰা তোমাৰ সিমানেই।
অ অ বহুত হব ন?
উম হ'ব।
উম। ভালে হ'ব, চবকে লগ পাম।
উম, ভাল লাগিব দিয়াচোন, ইমান দিনৰ মূৰত লগ পাম।
অ'।
প্লেনিংটো পিছে কাৰ জান নে নাই?
কাৰ? বাপৰে, তুমিয়ে পাৰা দিয়া এইবিলাক। তুমি আগতেও বাপৰে স্কুলৰ পৰা যে বাহি একেবাৰে গৈছিলোঁ। তুমিয়েটো আমাক একেবাৰে কৈছিলা
ময়ে হছলা দিয়া মানুহটো আকৌ।
হুম - হুম।
পাৰিবি দে, কৰ-কৰ বুলি কে।
তাকেটো।
উম।
দিয়া, হ'ব দিয়া। মানে মোৰ অলপ কাম আছে।
অ' - অ', দিয়া নহলে।
উম - উম, উম - উম, ঠিক আছে দিয়া।